হয় নমস্কাৰ।
হয় নমস্কাৰ-নমস্কাৰ কি কৰি আছে।
মই এনেই আছো, অকমান ৰাস্তাত ঘূৰিবলৈ আহিছো।
হয়-হয়। হয় ময়ো আপোনাৰ এই অকনমান ওলাই গৈছিলো, নাৰায়ণপুৰলৈ বুলি। তাকে আপোনাৰ কিবা এটা খাই বৈ এতিয়া আহিলো, আহি পেলাই অকনমান কৰ্ম ফালে যাও বুলি ওলাই আহিছো।
তাকে ময়ো কৰ্মৰ ফালে যাও বুলি ওলাই আহিছো।
হয়।
এতিয়া ভোলা সিংহ নাহে নেকি?
জানো এই ভোলা বৰে আপোনাৰ ফোন চোন ৰিচিভ নকৰে, মানে ফোনটো কৰিলেও। কেলে জানো মানুহটো তেনেকুৱা আপুনি মানে কবালে লগ ধৰিম বুলিয়ে নে কিয়ে নে, নে সি কিবা পইচা দিব লাগিব বুলি য়ে নে, কি য়ে নে, ফোন চোন ৰিচিভ নকয় মানে।
তেওঁ বৰ এইটো বৰ লেতেৰা স্বভাৱ, হাততে ফোনটো থাকিলেও যে তেওঁ ফোনটো ৰিচিভ নকৰে, মই একদম বৰ খঙ ওঠে তেওঁলে।
হয় মোৰো একদম গম পাইছেনে মানে, ব মানুহটো বৰ কিবা সেইটো মানে মানুহটো।
তাকে একদম মহা কিবা।
হয় ভালে হৈছে দিয়ক, আমি এতিয়া চাৰিজনে আপোনাৰ সেই কৰ্ম কৰি থাকিম, তেওঁ থাকক এনেয়। হ'লে চিঞৰি বাখৰি থাকে, কাষৰীয়া কিয় কৰিলা ওৱাই ওৱাই কে।
তেওঁ বহুত অশান্তি কৰে বা কে আও তেনেকে ক'লে মোৰ হাঁহিও উঠে, কিন্তু খং ও উঠে এই একদম অশান্তিদায়ক ব্যক্তি এজন।
হয়। সিদিনা মানে মই গম পাইছেনে, মানে এনেকে কথোপকথন কৰি আছো আপোনাৰ সেই কৰ্ম কৰি আছিলো। আ মোৰ ওচৰত আহি পেলাই আপোনাৰ সেই বুকুত এই ঘোঁৰাটো যে বজাই সেইটো বজাই আছেহি, কিন্তু মানে বজাবও নাজানে। অ কিন্তু মানে বজাবও নাজানে মানে এনেই উচতাদ।
তাকে কিনো কৰি থাকে জানো, মানুহটো অজল অকমান সহজ সৰল ব্যক্তি।
তাকেহে, তাকে আপোনাৰ আজি সেই অকনমান নাইনটৰ ফালে বুলি গ'লো।
উম।
তাৰপিছত আপুনি নকব আৰু আপোনাৰ এই ভাতৃ কি বাইক চলন তাৰ ইমান স্পি- সি তামাকো মানে কৈহে আহিছে গো গাড়ী চলাইছ, গৰু গড়ী নেকি এইখন অকন স্পিডত আহ, মানে
তাকে অ, তেওঁ তেনেকুৱা স্পী বাইক মানে লাহে লাহে চলাবই নোৱাৰে, গাত অকমান খজুতিয়ে খোৱা।
তাকে আপুনি এতিয়া চওকচোন দেই ইমান স্পীডত মানে কোনোবা বাইক চাই নেকি, পটকে ভগৱানে নকক কিবা কিবা হৈ গ'লে কি হ'ব, এনেও মানে তাৰ হৈয়ে থাকে।
তে তেওঁ হেই কি বুলি কয়, উটপটিয়া লগতে তেওঁ সেই অঘাইতং গাড়ী।
হয় হয়।
একদম উটপটীয়া গাইদং গাই মিক্সন হৈ পেলাই এইটো যিটো ৰুভ হৈছে নেক নহয় মোৰ ভয়ে লাগে। এ এতিয়া এই ম ব এই দলঙপ। ওপতে বহি লৈ আমাৰ এই শইকীয়া ঘৰ যে চিনি পায় নহয়।
হয় হয়।
সিহঁতৰ অ সিহঁতৰ টিভিটো মানে খিখিখনৰ পৰা দেখি থাকি মই তাকে এতিয়া বহিলে টিভিটোকে চাই আছোঁ। কিবা নিউজ চাই আছে হ'বলা,
হয় টেলিভিশন টো এইটো আপোনাৰ সেই চৰকাৰী ৰাজহুৱা বুলি ক'ব লাগিব। সেইটো মানে চবেই চাব পাই দলং ওপৰত, আমিও মানে সেই গৰমৰ দিনত আহি তাকে চাই থাকো।
তাকে এইডোখৰতো লগাই থোৱা, আমাৰ যি এতিয়া টিভি কেইটা আছিল। সেই কেইটাও বেয়াই হ'ল, চিগনেলো নোপোৱা হ'ল সেইবোৰ অশান্তি হয়। ইহঁতৰ টিভিটোকে চলি থাকে, ইহঁতৰটোকে চাই থাকো আৰু দূৰৰ পৰায়ে।
তাকেহে বাকী আপুনি সেই একেবাৰে এই মাতৌ লিখিয়া আপুনি সুৰটো টানে, মাইকী মানুহৰ লিখিয়া একেবাৰে। তাকেই এনেকে সুৰটো তানে অ।
কৰিব লাগে তেতিয়া অকমান দীঘলীয়া হয়।
হয় হয় মৰা পাবলৈ আপুনি একেবাৰে তাকে এনেকে এনেকে সুৰটো টানে মই বোলো এইটো কি মানে কি হৈছে এইটো মানে ধচটো মই বেলেগ হৈ গৈছে বুলি ভাবিছোঁ।
অকণমান দীঘল কৰিবৰ কাৰণে তেনেকে টানি দিওঁ।
হয় হয় হয় মই বুজি পাইছো বাকী সেই আপোনাৰ কিন ক'ব সেই ভাতটিৰ লগত গ'লো গৈ পেলাই আপোনাৰ সেই এই থিতাতে এশ সত্তৰ টকা এটা সহজ হৈ গুচি গ'ল নহয়।
তাকে এতিয়া
উম, পইচা মোৰ তেনেধৰণে বহুত কছ যাই আজি দিছে দৰমহা পইচাটো সোমাইছিল সেইটো প্ৰায় আধা- আধি খৰচেই হ'ল।
এই আধা আধি খৰচ হোৱা নাই আপুনি এনেই মিছ
এ হৈছে- হৈছে- হৈছে।
নহয়- নহয় আপুনি মিছা কথা কয় বুলি জানো আপুনিও যিহেতু চিপচ।
কি মান পাঁচশন, চাৰিশ এটাহে পাইছিলোঁ আধাতকে বেছিয়ে গ'ল দেখোন তেতিয়া এ আ আপুনি অকল মোৰ বেছিয়ে দেখি থাকে।
নহয়-নহয় একেবাৰে মিছা কথা আপুনি এইবাৰ এটা পাৰ আপুনি পোন্ধৰশ পাইছে আৰু এটাৰ পা আপুনি চাৰিশ পাইছে ঊনৈছ টকা।
ৱ আপুনি অকণ কিবা হ'ল নি মই কোন- কোন টো একাউন্তৰ পৰা পোন্ধৰশ পোৱা দেখিলে আপুনিহে পাইছিলে।
নহয়- নহয়-নহয়-নহয়-নহয় আপুনি একদম মিছা কথা কয়
আৰে মই আপোনাক দেখাই দিম নহয়।
হ'ব এইবিলাক কথা বাদ দিয়ক এই আপুনি বতৰৰ বিষয়ে কি ক'ব কওক?
চওকচোন দেই আপুনি অ, হয় এতিয়া মোৰ কথাত কৰ্ম কথাটো শুনিব এতিয়া আমি কৰ্ম কৰিম বুলি ভাবিলোঁ তিন টোপাল না চাৰি টোপাল বৰ ষুণ টো পেলাই -পেলাই দুৰ্গতিটো অমংগল লৈ ঘৰত আহিলে নহয় দেখিছে নে? বৰষুণটো সেই অকনমান সময়ৰ কাৰণে নিদিয়া হলে কি যায় আক।
সেইটোৱেটো আপোনাৰ এতিয়া কি কব মানে চওঁক এতিয়া দেই। আমি মানে যোনদিনা কৰ্ম নকৰো সেইদিনা মানে আপোনাৰ কি হয় সেই বৰষুণ মানে আপোনাৰ কি ক'ব বৰষুণ দবা পিতা দিয়ে কৰ্ম কৰিবলে নহয়। যোনদিনা আপোনাৰ বৰষুণ নিদিয়ে সেইদিনা আপোনাৰ সেই আমাৰ কৰ্মক্ষেত্ৰত কিবা অসুবিধা হৈ থাকে কিবা সমস্যা হৈ থাকে আকৌ যোনদিনা আপোনাৰ সেই- সেইটো খুলি দিব কৰ্ম কৰি পেলে সেইদিনাই মানে আপোনাৰ সেই বৰষুণত মানে থাকিব নোৱাৰি নহয়।
হ'ব এতিয়া আমি কৰ্মতো কথা অকমান বাদ দি দিওঁ কিয়নো অ, আমি অকমান কৰ্মৰ পৰা জিৰণি লৈ অকণমান বেলেগ কথাও পাতিব লাগে।
হয়- হয় কওকচোন আপুনি কিবা এটা যে আপুনি বাটত আহি থাকোন নে কিবা এটা পাতিম বুলি কৈছিলে কি আছিলে কথাটো? মই পাহৰি থাকিলোঁ মানে বস্তুটো।
অ, হয় মোৰ মনত আছে সেই আপোনাৰ সে কিছুমান বৰ অদকাৰী গুণ কিছুমান আছে সেইবোৰৰ বিষয়ে মই আপোনাৰ লগত কথা এটা পাতিম বুলি ভাবিছিলোঁ।
হয়- হয় কওকচোন?
এ তেওঁ যে এতিয়া আপুনি চক আমি যেতিয়া নাইম উপৰত কিবা এটা খাবৰ বাবে গ'লোঁ তেওঁ এই সন্ধিয়া হৈ গ'লগে সন্ধিয়া হৈ গ'লত তেওঁ আমি লগো ধৰিছিলোঁ কিন্তু তেওঁ তেতিয়া নিজেই নাযাওঁ বুলি কলে পইচা খৰচ হয় বুলি আৰু পিছতকে আমি যেতিয়া আহিব ল'লো তেনেকুৱাত তেওঁ ফোন কৰি কৈছে কি মোলে চিংগৰা দুটা লৈ আহা। এতিয়া আমি গোটেইখন বিচাৰিলো নেপালো তথাপিও তেওঁ ছিংগৰাই লাগে। তে নাজানো হেনো ভোলা বৰপাত্ৰ গোহাঁইয়ে কলে যে আছে। এইও কেনেধৰণৰ কথা নাই বুলি কোৱাপাছত তেওঁৰ কথাটো নুশুনে আনিব লাগে তেওঁ কি অশান্তিৰ সৃষ্টি ষ্ঠি কৰি দিলেও শেষৰ সময়তে এ ছটা বাজিলে সেইবোৰ কওঁতে -কওঁতে।
তাকেই এই বিষয়ে মই বৰ এটা বিশেষ মন্তব্য আগ নবঢ়াও যিহেতু অকমান মানে মানুহ সঠিকভাৱে তেওঁ অকমান বিকৃতি ঘটা ব্যক্তি গতিকে মই এই বিষয়ে কমকে কম কমকে কলেই ভাল বুলি মই ভাবো। গতিকে বাকী মানে ক কালি ফটকে আপোনাৰ দেখিলো বস্তু এটা। কি মানে বস্তু এটা দেখা নহয় আচলতে কথাটো এনেকুৱা আমি মানে এনেকে আপোনাৰ গৈছিলো এই ঘুগুনি-চুগুনি এনেকৈ খাও বুলি আমাৰ সেই মাথাউৰিৰ ওচৰতে আপুনি সেই ব্যস্তৰ কাৰণে আপুনি লগ ধৰিলো নাযাও বুলি ক'লে যে।
হয়-হয়-হয়।
তাৰ পাছত আপোনাৰ গ'লো আগদিনা প্ৰথম দিনা গ'লো আপোনাৰ ভোলা মই আমাৰ থ্ৰী তাৰ পাছত তাপাছত আপুনি মানে কি হ'ল গৈছিলে আপোনাৰ এশ পইত্ৰিছ টকা নে এশ পঞ্চল্লিছ আপোনাৰ চিকাৰ বনাই মানে এশ পঞ্চাশ নে এশ চল্লিশ এনেকুৱা কৰি দিলে নহয়। তাপা মই আপোনাক হিচাপ দিলো হিচাপ দি মই কলো যে ইমান হে হৈছে তাপা আপোনাৰ নেমানে নহয় মোক আকৌ হিচাপ দেখুৱাইছে। তাৰাপা সেইদিনা ততে বাদ দিলো আকৌ পিছদিনা আমি গলো আমি চাৰিটা এনেকে তাৰপিছত আৰু সেইদিনাও আপোনাৰ এশ-এশ চল্লিশ টকা, এশ আশী টকা বনাই দিলে নহয় আপোনাৰ। আমি কৈছো ইমান নেমানে নহয়। আপুনি চওকচোন এনেকে হলে কেনেকে বাৰু।
হয় সেই দোকান খনৰ অকণমান তেনেকুৱা ধৰণৰ ৰাস্তাই বাৰু গুণ দিছেমান। আৰু এতিয়া মই আপোনালোকত এটা বৰ দৰকাৰী কথা এটা পাতিম বুলি বৰ দি বহুত দিনৰ পৰা ভাবি আছিলো আজি যোগাযোগ কৰিবলৈ সময়টো পালো।
হয় কওকচোন কওক-কওক-কওক?
এই যি আমাৰ যি আমাৰ কাষৰে পাপা এঘৰ আপুনি চিনি পায় নহয় এনেও। ইহঁতৰ ঘৰ এই পুখুৰীটোৰ ওপৰত কিবা ঘৰ এটা বনাইছে। কিবা চাংঘৰৰ টাইপৰ সেইটো তাৰ উদ্দেশ্যটো কি সেইটো কি জল মান আৰু বৰ সুন্দৰকে বনাইছে ন ঘৰটো দেখিলি মন ভৰি যোৱা।
সেইটো হয় বাকী আপুনি মই সেইটো কথা কোৱাৰ আগত মই এটা কথা পতককে মনত পেলাই দিও। এ এওঁলোকৰ আপোনাৰ সেই গছজোপাৰ ওপৰত যে এই বৃন্দাবনৰ লেখিয়া এই লাইট কিছুমানক লমাই ৰাখিছিল আৰু এই
সেইটোতো মোৰ বহুত দিনৰ পৰা তাণ্ডা হয়।
অ, সেইটো কি হ'ল নাই তোৰ নাই দেখোন এইটো কি খুলি পেলালে নেকি?
খুলি পেলালে, এইটো এই কাষৰ কিছুমান সৰু-সৰু ল'ৰা কৰ্নীতি। স্বভাৱ আৰু আৰু যি চকু পৰি আছিলে সেই বস্তুকেইটাৰ ওপৰত বিশেষ ভোলা বৰা সেইটো কাৰণে সেইকেইটা আঁতৰাই দিলে বুলি মই গম পাইছো।
হয়-হয়-হয় আচলতে মানে কথাটো আপোনাৰ এনেকুৱা এই আমি মাজত গৈছিলো। আমিও মাথাটো মাৰিছিলো নিয়া।
হয়-হয় কিন্তু ভোলা বৰাই জুখতকে বেছিয়ে মাথা মাৰি আছে।
হয়-হয় বাকী আপোনাৰ সেই ঘৰটো মানে আপোনাৰ এনেকুৱা সেইটো আপুনি বেলেগৰ আগত নকব মই আপোনাকে কৈছো দেই। মানে কথাটো কি হ'ল, যিহেতু মানে আপোনাৰ বনাই ছাগলী ঘৰ নে কি বুলি?
অ',
কিন্তু আচলতে মানে সেইটো মদৰ আড্ডা। মানে সেইটোত আপুনি সেই মানে কিছুমানে সুৰা পান কৰে তাত পতাই।
অ',
তাৰপাছত মানে আপোনাৰ এতিয়া সেইটো মানে তেনেকে বনাই থৈছে। এতিয়া মানে তাত আপোনাৰ সেই তাচ-চাচ খেলি আপুনি মানে তাত কি ক'ব আৰু।
ইচ ৰাম-ৰাম এইবোৰ গাঁৱত কি যে হৈছেগে। চাল বুলি ফাৰ্ম নাম মই ম মই কথাটো ছাগলী ফাৰ্ম বুলি ময়ো শুনিছিলো কিন্তু মই দেখিয়ে গম পাইছো নহয় হে কোনফালৰ পৰা ছাগলী ফ্ৰম হ'ব‌ ইমান ডাঙৰ ইমান ধুনীয়াকে লাইট চাইট লগাই। এল ই ডি লাইট ব আপুনি ভাবকচোন এল ই ডি লাইট, ডিস্ক লাইট ব আপোনাৰ এ ছাগলী কাৰণে লগাব নে মই তেতিয়াই অনুমান কৰিছিলো এইটো তেনেকুৱা ৰকমৰ কিবা এটা হ'ব বুলি। আৰু আজি আপোনাৰ মুখৰ পৰা শুনিহে মই গম পালো কথাটো সঠিককে।
উম, ময়ও মানে এইটো কথাটো গম পাই আছো, হয় হয়। হয়, মই গম পাই আছো মানে কথাটো আপোনাৰ। তাৰপিছত মই বোলো কিনো কৰিম আও আৰিয়া এতিয়া এইটো কাৰণে আপুনি কি ক'ব এতিয়া সেই দুটকা মান। থকা মানুহ যে। আপোনাৰ সেই চবকে সেই দুটকা এটকা দি পেলাই মানে সেই মুখ বোৰ বন্ধ কৰি ৰাখি থৈছে।
তাকে আচলতে এইবোৰ ঠগি, ঠগি কৰা হে অ' এইবোৰ ঠগি ঠগিহে। আপুনি চওক। আপোনাৰ কাৰোবাৰ এটা ঘৰত যদি কাৰোবাৰ এটা বেমাৰ হয় তেন্তে তেওঁ। এশ টকা মেডিচিন যদি আহে তেওঁক সেইটো বহাই শুনোই পাঁচশ টকা মেডিচিন দি। সেইটো কেনেকুৱা ৰকমৰ ব্যক্তি বাও এতিয়া আমাৰ যি আপুনি। মনত আছে নহয়, মোৰ দেউতাৰ এতিয়া ভৰি খোজ কাঢ়িব যে নোৱাৰা হৈ। এতিয়া। এ, তেওঁ বহাই শুনোই পোন্ধৰশ দুহেজাৰ টকাত বিল দি থৈ গৈছে। ইনে ইনে সেইবোৰ দি থৈ গ 'ল আমি এতিয়া, যি লখিমপুৰ মেডিকেল খন আছে মেডিকেল কলেজ খন তালে লৈ গলে আমাৰ এতিয়া। কম বাজেটতে হৈ গ'ল ন।
হয় হয় হয়, আচলতে তেনেকুৱাই কৰে।
এ অ' এইটো তেনে।
বাকী। সেইটো এতিয়াই আপুনি ঘৰটো চাওক এইটো আচলতে এটা কথা কব লাগিব কিন্তু দেই আচলতে। পুখুৰী এটাৰ ওপৰত এনেকুৱা ঘৰ এটা। আমাৰো হোৱাহেঁতেন আপোনাৰ এই গৰম দিনত জিৰণি ল'বলৈকে ভাল হলহেতেন।
আৰু তেনেকুৱা ঘৰ এটা আপুনি কল্পনা কৰক কি সুন্দৰ ভাৱে আমি থাকিব পাৰিলে। তাত জিৰণি ল'ব পাৰিলোহেঁতেন। এনেধৰণে আমি ৰাস্তাত এ, বহি পেলাই আমি দলঙৰ ওপৰত বহি কথা পাতিবলগীয়া নহ'ল হেতেন তাতে আমি সুন্দৰভাৱে বহি পেলাই তাত কথা পাতি পাৰিলেহেতেন বা তেনে ধৰণৰ কিছো কাৰ্যও কৰিব পাৰিলো হেতেন
হয় চাৰি চুকত চাৰিটা বহি আপোনাৰ আৰাম এ
আৰাম এটা লাগিলে হয় হয় কিন্তু কি কৰিব। কিন্তু কি কৰিব ভাগ্যয়ে নিমিলালে তেনেধৰণৰ ঘৰ এটা আমি বনাব নোৱাৰিলোঁ'
তাকে দুৰ্ভাগ্য সেই ভেলাঘৰ আমি বনাম বনাম বুলি। থমথম বুলি ভাবো, কিন্তু সেইবিলাকেটো আপোনাৰ নহ'ব।
কথা ভাবিছিলো এইবাৰ ভেলাঘৰ হিচাপত নবনাও, আমি এনেকে বাঁহে ঘৰ তাত বনাই তই মানে থাকি যোৱাগে। তাত ভাঙিব লগগীয়া নহয় একদম একেবাৰে চিৰকাললৈকে থাকি যাব যিমানদিন।
যিমানদিন থাকে এই আচলতে। কথাটো আপোনাৰ এনে কোৱা নহয় আচলতে কথাটো আপোনাৰ এনে কোৱা আমি প্ৰতিভেত ভাবো এনেকে থৈ দিম এনেকে বনাম তেনেকে বনাম ডিজাইন চিজাইন আপোনাৰ চব তেনেকেই মানে ৰেডি হয় তেনেকেই সাজু কৰা হয় কিন্তু আপোনাৰ সেই পিছত গৈ থৈ কি হয়গে সেই মই যাওঁ যাওঁ কওঁ আপোনালোকেও এলাহ কৰে আপোনাৰ ভাই টি আমাৰ ভাতৃ আপোনাৰ এলাহ কৰিব দুদিনতে হব আমুক তামুক কৰি কৰি কৰি কৰি মানে আপোনাৰ সেই লাষ্টত আৰু সেই ডিজাইনটোৱে থাকি যায় গে ঘৰ
এইবাৰে হয় হয় এই আমি নৰাটো যদি আঁতৰাই দিওঁ তেতিয়া একেবাৰে ভাল হ'ব বুলি মই ভাবো এই নৰাটো বস্তুটো বৰ অদৰকাৰী বস্তু। এইবোৰ কোনে কাটি পৰে কোনে লগাই একোৰে বৰ অদৰকাৰী মই একদম ভাল নাপাওঁ।
আও আপোনাৰ সেই বাহ গছো আপোনাৰ সেই ইবিয়া ঘ সেই কষ্ট খাই খাই অলপ বাহ উলিয়ালো। আনি সেইবোৰ কি হ'ল আৰু লাষ্টত খই খই খালোঁ।
হয় হয় এতিয়া বাহ গছ বা তেনে ধৰণৰ কিবা আনিবলৈ মোৰ কোনো এলাহ নাথাকে আপুনিতো জানেই। কিন্তু মই নৰা কটা বস্তুটো বহুত বেয়া পাওঁ। এ সেইটো আপুনি ভুলকে কৈছে মই বা চা আনো তেনেধৰণৰ কাৰ্য কও। কিন্তু মই নৰা কাটি বেয়া পাওঁ সেইটো সত্য কথা নৰা কটাত মই তেনেকুৱা কৰিব পাৰোঁ।
নহয় নহয় আপুনি একদম